বুজা নাই। হেল্ল' অ' শুনা পাইছোঁ তুমি শুনিছা নাই?
অ' শুনিছো শুনিছো, কি কৰি আছা?
এ আমাৰ কলেজলৈ গৈছিলো মানে ৰিপৰ্ত মোৰ চাবমিট চাবমিট কৰিবলে। আমাৰ তোমাৰ ইণ্টাৰ্ণশ্বিপৰ খতম হৈছেটো ৰিপৰ্ট খিনি হেৰি কৰিব লগা হৈছে যে দিব লগা হৈছে যে।
অ।
তাকে মই এই ৰিপৰ্টোক লৈ পেলাই মানে বহুত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ গ'ল নহয়।
অ কি
তোমাৰ সিদিনাখন তোমাৰ যোৱাটো সপ্তাহতে মই এইছ অ দিলৈ ফোন কৰিলোঁ মই যে আপোনাক এয়া ছাবমিট কৰিবলৈ যাম আৰু চাবমিত কৰি দিয়াৰ লগে লগে আজৰি আৰু ঘৰত থাকিলে মানে বৰ ডাঙৰ বুজা এটা কঢ়িয়াই ফোৰাৰ নিচিনা হয়।
অ'।
তোমাৰ এইচদিলে ফোন কৰিলো এইছদিয়ে কলে ঠিক আছে কাইলৈ গুচি আহিবা তাৰপা। সেইদিনাখন গৈছো আৰু গৈ পেলাই আধা বাটতে ফোন কৰিছো যে ছাৰ আপুনি কলেজত আছেনে নাই কিমান সময় আহিব ছাৰে কৈছে- যে মই আজি নগলো নহয়, গুচি আহিলোঁ। তাৰ পাছত আও তাপাক কলে বোলে অহা সপ্তাহত আহিবা মই কৈছোঁ ঠিক আছে ছাৰ সোমবাৰ নহলে মংগলবাৰ যাম মই কলেজতে থাকিম তাৰ পা আজি পেলাই তোমাক গৈ পাইছোঁ গে। কলেজত তাৰ পৰা ছাৰক বাটতে লগ পাইছো মানে ইউনিভাৰ্চিটিৰ ৰাস্তাতে লগ পাইছো লগ পাই বোলে ছাৰক ক'লো যে ছাৰ সেই ৰিপোৰ্টটো মই চাবমিট কৰিবলে আহিছো। চাৰে কৈছে কি বোলে শুনা বাকী কেইটা ডিপাৰ্টমেণ্ট সিহঁতৰ লোৱা নাই গতিকে তোমালোকে বিচ তাৰিখৰ পিছতহে দিবা।
অ
মই এই ঘৰৰ পৰা যোৱা ষাঠি সত্তৰ টকা মোৰ তেল পুৰিলে পুৰি পেলাই সেয়া কাম। তাৰপা সেই ঘৰত মাৰ খাই পেলাই শুই আছোহি এতিয়া।
তাকে, হয় হয় কেতিয়াবা তেনেকুৱা হয়ে। সেইকাৰণে মই তোমাৰ ক'বালে সেই তেনেকুৱা কিবা হেৰি কৰিবলৈ হলে যোৱাৰ আগত ফোন এটা কৰিয়েই লওঁ।
তাকে তু আমাৰ এইছডি বা ফোন কৰিলেও লাভ নাই ফোন কৰিলেও ভালকে ৰেচপন্ নিদিয়া দেই সেয়ে ফোন কৰি মাতিছে মই গৈছোঁ। তাৰপা কৈছে মই নাই যোৱা নহয়।
উম
সেইবোৰে
তাকে, বাকী ঘৰত ভাল নহয়?
বাকী ঘৰততো ঠিকেই আছে বাকী খেতি বাতি চলি আছে আৰু।
খেতি বাতি আৰম্ভ হৈছে ন। কিমান কৰা তোমালোকৰ খেতি?
আমাৰ নিজৰ মাটি নাই নহয় নিজৰ মাটি তোমাৰ পাঁচ বিঘা মান আছে তাকো চাহ বাগান লগাই দিয়া আছে।
অ কি আধিবা
আ
আধি কৰা নেকি?
আধি অ এই মাটি মানুহৰ অজস্বৰ মাটি আছে। মাত্ৰ খেতি কৰিবলে মানুহ নাই। তোমা খেতি কও বুলি কলে তোমাৰ এভিলেবল মাটি পাই যাবা।
অ আমাৰো একেই, আমাৰ তোমাৰ আমাৰো এই আধিহে কয় আও বেলেগৰ।
তে মিলৰ পৰা আহিলে গে নেকি? অ অ সেইটো আধি আ বেয়া নহয়তো আধ- তে সেই আধিও তোমাৰ নিজৰ মাতি নাথাকিলেও দিগদাৰ একো নাই।
অ', আত্চ্ছা আত্চ্ছা আত্চ্ছা তাকে মানে কি? আমাৰ তোমাৰ ধৰা যিমান খিনি আধি কৰিলেও ঘৰৰ বছৰতো খাবলৈ ধুনীয়াকে আ তি যায় আও সেই কৰি মেলি।
অ সেইটোৱে। তাৰপিছত আজি শুনা নাই বস্তু এটা, আজি মোৰ লগৰ এজনে মানে বস্তু এটা অৰ্ডাৰ দিছিলে
অ
এইটো কি মানে তোমাৰ এই অনলাইনত মানে আগতে মই প্ৰায় দেখি আছো দেই, তোমাৰ এনেকে মানে ধৰা ফ্ৰটত চিচাৰ এটুকু থাকে, তাপা তলফালে বাগচ এটা থাকে, তাত মবাইলটো সোমাৱাই দিয়াৰ লগে লগে মানে ডাঙৰকে দেখি আও।
অ আত্চ্ছা এই সেই পৰদা নিচিনাকে ওলাই যায় যে।
পৰ্ডাৰ নিচিনাকে তোমাৰ প্ৰজেক্টৰ গতে ওলাই নহয়, তোমাৰ পিছফালে মোবাইটো ভৰাই দিলে মানে স্ক্ৰীণখন ওলাই যায় পুৰা। তাপা ম অৰ্ডাৰটো দিলো, দি পেলাই মানে আমিও অৰ্ডাৰ দিছিলোঁ এনে এহেজাৰ চাম দুশ সত্তৰ টকা লৈছে দেই। আহিব আহিব বুলি এনেই চাম আৰু কিনো হয়নো। তাৰপা আজি আহ আহিলে বস্তুটো আহি পেলাই চাইছো বস্তুটো কামৰ বস্তু গম পাইছা নে? উম মানে ভাল যদি তোমাৰ ফাই ফাইপ জি মোবাইল যদি থাকে নহয়, তুমি ইউটিউব বা খেল-চেল যদি চাবলৈ পুৰা হাই কুৱালিটি তেতিয়া লগাই লগে বৰ ধুনীয়া হয় অ।
অ অ এ এই তোমাৰ এনেকুৱা ধৰণৰ বহুত বস্তু আছে আকৌ আজিকালি অনলাইনত।
আছে অনলাইনত এনেকুৱা বস্তু আছে নহয়, আমি মানে গমেই নাপাওঁ ন?
অঁ এতিয়া তোমাৰ খুচৰি থাকিলে এবোৰ ওলাই গৈ থাকে। তোমা মানে কি হয়, বহুত একদম কম দামতে ব বহুত মানে গু গুৰুত্বপূৰ্ণ আমাৰ ব্যৱসায়িক জীৱনত প্ৰয়োজনীয় বহুত বস্তু পাওঁ মানে, গম পাইছা নাই?
হয় হয় আও এইটো বহুত এইটো শুনা মই যিমানটা আনিছো নহয় এইটো আগৰ দিনত যে চৰকাৰে যে দিয়ে যে টেবলেটটো যে।
অ অ।
সেই মোটামুটি সেই টেবলেটটো সমান।
অ আত্চ্ছা, গম পাইছো অ অ।
আৰু ইমান ধুনীয়া কোৱালিটি নহয় মই কৈছো তোমাৰ মোবাইলটো যদি তুমি থাউজেণ্ড এইটি যদি কোৱালিটি লগাই দিয়া নহয় তুমি ইয়াতো মোটামুটি তোমাছ চভেন ফিফটি কুৱিটি আৰামছে ডিছপ্লে হৈ থাকে, আৰামছে মাত্ৰ আক মোবাইলটো অকণমান স'ও হব লাগে এয়া মানে মোবাইলটো অকমান ডাঙৰ, সেইটো কাৰণে যেনিবা অকমান হেৰি হৈ গৈছে, এইটো বুলি কয় অকণমান অভাৰ চাইজ হৈ গৈছে। কিন্তু ধুনীয়া কভাৰ ক, বাহিৰলে ওলাই থকা কৰণে মানে সেতে কভাৰ কৰি দিয়ে, ধুনীয়াকে কভাৰ কয়ে মানে কৈছো নহয়।
গম পাইছো, গম পাইছো অঁ।
কাফ ডিচপ্লে হয় মানে, সেইকাণে তোমাৰ মজা বস্ত আছে। আজি কালি অনলাইন মাৰ্কেট খনে কিন্তু কিছমান বস্তু টো সহজ কৰি পেলালে আক ন?
অঁ অঁ তোমাৰ আজিকালি কিমান হয়। এতিয়া ফাষ্টেষ্ট ডেলিভাৰী আহি গ'ল ন এক্সপ্ৰেছ ডেলিভাৰী। মোৰ তোমাৰ কালি লগৰ লগৰ এটাৰ মানে তাৰ ককায়েক মানে তাৰ মানে ইম্পৰ্টেণ্ট এঠাইলে যোৱা কথা আছিলে! আও ব মানে বাহিয়ৰ খুচুৰা দোকানত দামটো বেছি মানে অলপ।
অঁ।
তাপিছতে মোক মোক ক'লে চাই দিয়াচোন বোলে ফাষ্টেষ্ট ডেলিভাৰী হ'ব নহব। মই চাই দিলো তোমাৰ মই বোলো তোমাৰ কালি হৈ গ'ল সাত-আঠ তা অ কালি হৈ গ'ল তোমাৰ, কেই তাৰিখ আছিলে কালি? ছয় তাৰিখ। মই বোলো তোমাৰ দশ‌তাৰিখ অ দশ তাৰিখৰ আগত আহি যাব ফাৰ্ষ্টেজ ডেলিভাৰী মই দি দিম পিমেন্টটো অকমান দশ বিশ টকা বেছি লব আহি যাব। সেইখিনি তোমাৰ এতিয়া ধৰা ইমান খিনি সুবিধা হৈ গৈছে ন আজিকালি।
সেইটো আজিকালি এতিয়া এই যিটো বস্তু হাঁ, আমি এইটো বস্তু এডভাৰ্টাইজত দেখি আছিলো। যে এনেকুৱা একুৱা বচাচা আচলতে আমাক চব সময়তে এইটো বস্তু ব্যৱহাৰ কৰি থাকিবলৈ নালাগে, যেতিয়া আমি ধৰা খেল-চেল চাওঁ ন বা ফিল্ম এখন যদি চাবলৈ হয় তেতিয়াহলে মানে আমি কে কেতিয়াবামানে আমাক ডাঙস্কিন প্ৰয়োজন হয় কিন্তু আমি মোবাইলতোটো সিমান ডাঙৰ স্কিন কৰি লব নোৱাৰো ন মোবাইলটোৱে টা নিৰ্দিষ্ট চাইৰ্জে আছে আও কিনো আমি এনেকুৱা যিবোৰ সৰু সৰু ডিভাইচ আছে ন ধৰা তোমাৰ পাঁচশ টকাৰ ভিতৰত যিবোৰ বস্তু পাই যায় সেইবোৰ আনি কিনেও আমি সাধাৰণ মনোৰঞ্জনৰ মাধ্যম হিচাপে কিননো ব্যৱহাৰ কৰিব পাৰোঁ আক।
অ অ তাকে তাকে সেইখিনিয়ে আচলতে আকৌ তোমাৰ এটা কথা আকৌ গম পাইছা নাই। এহ মানুহ বিলাক আও এতিয়া তোমাৰ এ মই মানে এই এটা সেই কৰিছিলো মানে এই অলপ ফিউচাৰ ডিজিটেল এই এ আই বাই ফিউচাৰ ডেভলপমেণ্টৰ ওপৰত অ তেনেকে এটা চেমিনাৰ এটেন্ট কৰিছিলো মানে। অনলাইন দেই। তাতে মানে তোমাৰ এই গোটেই যোনটো মাৰ্কেটটো কথা কৈছো আমি ডিজিটেল মাৰ্কেটটো কথা। তেতিয়া তাতে মানে আহ অলৰেডি ইমপ্লিমেন্ট কৰি থকা হৈছে মানে দুহে হেজাৰ ত্ৰিশ চন মান ভিতৰত এনেকুৱা ধৰণৰ হৈ যাব যে ড্ৰৌনে এতিয়া তোমাৰ ধৰা যোনবিলাক ডেলিভাৰী বয় আজিকালি দিয়ে ন তেতিয়া মানে অ ড্ৰোন বিলাকে ঘৰে ঘৰে তোমাক হেৰি দিব মানে বস্তু পিক আপ কৰিব আহিব অ দিব আহিব মানে। ড্ৰপ কৰিব আহিব বস্তুবিলাক দ্ৰোণেৰে দিব। এতিয়া সেইখিনি মানে পৰিকল্পনা কৰি থকা আছে তোমাৰ ধৰা এতিয়া উন্নত টাইম চেঞ্জ হোৱাৰ লগে লগে এতিয়া তোমাৰ যথেষ্টখিনি প্ৰব্লেম দেখা পোৱা যায়, যদি ডেলিভাৰী বয়বিলাকৰ চোৱাহোন। এক্সপ্ৰেছ ডেলিভাৰী কৰিবলৈ যাওঁতে কিমানখিনি স্পীডত বা এতিয়া ধৰা বিলিংকিত যোন বিলাক আছে এতিয়া খোৱা বস্তু অৰ্ডাৰ দিয়াতো তোমাৰটো দাৰেক যোগ কম সময়ত দিব লাগে ন, কৰবাৰ পা আকৌ তেওঁলোকে ল'ব লাগিব আকৌ এঠাইত দিবগৈ লাগিব এটা সময়ৰ ভিতৰত আকৌ সময়ৰ ভিতৰত নাপালে তেঁওলোকৰ নিজৰ ডেলিভাৰী চাৰ্জো নাপায় এনেকুৱা ধৰণৰ কিছুমান হেৰিও আছে এ তুমি সেই ক্ষেত্ৰত কি কবা বাও এই কোম্পানী বিলাকৰ যিসমূহ ৰোল আছে তুমি দেখ খিছা চাগে যে খুব অ ডেলিভাৰী বয় বিলাকৰ কিছুমান ক্ষেত্ৰত অসুবিধাও হয়। বা তেওঁলোকৰ যথেষ্ট হাৰেছমেণ্টো হয় সেইখিনি ক্ষেত্ৰত আজিকালি আমাৰ বেছি সুবিধাটো চাবলে যাওঁতে একে তুমি সেইখিনি ক্ষেত্ৰত কি ক'বা যে কেনেকুৱা ধৰণৰ সেই লৱা উচিত।
ঐ এইটো আচলতে এটা ডাঙৰ কথাটো হ'ল এই যি তুমি ক'লা যে ফাৰ্ষ্ট ট্ৰাইদ যে জেলিপ ডেলিভাৰীৰ কথা কৈছে যে আজিকালি মানে কি হৈছে এ ত কোম্পানীয়ে আমাৰ এনেকে ঘৰতে আমি কোনোবা এটা অৰ্ডাৰ দিয়া পিছত অনলাইন যোগে পিছত আমাক ঘৰতে দিয়াৰ ব্যৱস্থাটো গৈ মানে বহুত কিনোকাপ বহুত ধৰণৰ কোম্পানী আহি গ'ল এতিয়া কোম্পানী বোৰৰ মাজত এতিয়া প্ৰতিযোগিতাৰ বিষয় হৈছে যে কোনে বস্তুটো আগতীয়াকে দিব এতিয়া আমাৰ বৰ্তমান একদম আমাৰ মাজত বহুল প্ৰচাৰিত এটা বস্তু আছে ফ্লিপকাৰ্ট হয়নে, ফ্লিপকাৰ্ট টো চবেই জানে মানে তুমি এতিয়া সৰুৰ পৰা ডাঙৰলৈকে ফ্লিপকাৰ্ট বুলি ক'লে বুজি পাবা সকলোৱে বুজি পায় কিন্তু সেই ফ্লিপকাৰ্টৰ মাজতে তোমাৰ এমাজন, চপচি, মেছো এইকেইটা বস্তু যে চলি আছ ছে এইটো খুব কম মানুহে বুজি পাই খুব কম মানুহে বুজি পায় কাৰণটো কি আচলতে ফ্লিপ কাৰ্টতে তোমাৰ দ্ৰুতৰ ডেলিভাৰী লগতে সিহঁতৰ যি কাষ্টমাৰ চাপৰ্ট সেই কাষ্টমাৰ চাপৰ্টটো বাকীবোকতকে মানে ভাল আও আমাৰ মানুহবিলাকে মানে যে ফ্লিপকাৰ্টত যিবোৰ বস্তু আহে মানে বেয়া বস্তু নাহে মোটামুটি ভাল বস্তুৱে আহে গতিকে বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগ। মানে এটা এটা দিশ মানে এইটো হৈছে যে কোনে কোনটো বস্তু সোনকালে দিব পাৰিব এতিয়া তুমি মহা মহানগৰী আমাৰ ইয়াতো হোৱা নাই আমাৰ গাওঁ অঞ্চলত এটো বস্তু হোৱা নাই, এই জমেটৰ কথা কৈছো জমেট' তাতে যদি আধা ঘন্টাৰ ভিতৰত যদি সিহঁতে যদি তোমাৰ ধৰা ডেলিভাৰীটো যদি গ্ৰাহকক যদি দিব নোৱাৰে তেতিয়া সম্পূৰ্ণ পইচা ফ্ৰী বুলি তেখেতলোকে দাবী কৰে, এই ক্ষেত্ৰত এই ক্ষেত্ৰতো সম্পূৰ্ণ প্ৰতি
হয় হয়
খানা যদি ডেলিভাৰী কৰিব নোৱাৰে তেতিয়া সিহঁতে সম্পূৰ্ণ পেমেন্ট টো ফ্ৰী কৰি দিব, মানে কি? তোমাৰ এইটো এটা বিশ্বাস এইটো এটা ডাঙৰ বিশ্বাস দিছে যে আমি আপোনাক আধা ঘন্টাৰ ভিতৰত আপোনালোকক আহ খানা পহুচাই দিম সেইটোকে কথা তোমাৰ লৈ পেলাই এতিয়া মানুহবোৰকে বেছি দিব না মানে বেছি অৰ্ডাৰ দিব না কিছুমানে এনেকুৱা দুষ্টামি কৰিবলৈ দিয়ে। কি কয় যে অৰ্ডাৰটো সিহঁত জানি বুজি এটা বেলেগ এটা এনেকুৱা এটা মানে অৰ্ডাৰটো দিব এ জেগাত কিন্তু সিহঁত থাকিব এজেগাত তাৰ বিনিময়ত সেই ডেলিভাৰী বয়জনৰ বহুত উথালি পথালি হয়ে আধা ঘন্টা পাৰ হৈ গুচি যায়গে। গতিকে তেনেকুৱা অনলাইন উম এই যি অনলাইনৰ তোমাৰ ব্যৱসায় যিটো তুমি কৈছা যে মাৰ্কেটিঙৰ কথাটো কৈছা খাদ্য ক্ষেত্ৰত হওঁক বা বিভিন্ন ধৰণৰ বস্তু ক্ষেত্ৰত হওক এই ক্ষেত্ৰত কিন্তু যিমানে আমাৰ দৈনন্দিন জীৱনত অনলাইন মাৰ্কেটিঙ আৰু অনলাইন চাৰ্ভিচ বুকে যিমানে আমাক এই সুবিধা কৰি দিছে। সিমানে কিন্তু আমাৰ বহুত খিনি এচাম মানে দুষ্টামি লোকৰো কিন্তু জন্ম কৰিছে বুলি মই ভাবো।
হয়, হয় হয় হয় নিশ্চিত ৰূপে তুমি এতিয়া চোৱা এছামে এছামে সেইটো তেনেকুৱা বেয়া কামত ব্যৱহাৰ কৰিছে। আৰু এছামে কষ্ট কৰি থকা সকলে সেই হেৰিটো ভুগিবলগীয়া হৈছে। এতিয়া দিন ৰাতি একাকাৰ কৰি যিসকল বা ডেলি ভাৰি বয় আছে বা যিসকল সেই বস্তুখিনি আমাক দিয়া লোক লোকখিনি আছে। তেওঁলোকে বৰষুণ ৰ'দ তেওঁলোকক আছে জানো চোৱা শুনা আজি আমি ইমান ৰ'দত বাহিৰলৈ ওলাব পৰা নাই। কিন্তু জেগাতে বহিলৈ অৰ্ডাৰ দিছো ইমানতো সময়ৰ ভিতৰত নাপালে সি আমি তেওঁলোকৰ ওপৰত কমপ্লেইনো কৰো এতিয়া তেওঁলোকে যিমান পাৰে সিমানতটো সময় দিবলৈও যায় আকৌ সিমা সিমান খিনি দিবলৈ গৈ আচলতে তেওঁলোকৰ কেতিয়াবা এক্সিডেণ্ট বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱাও দেখা পোৱা যায়। গতিকে এই কথাখিনি আচলতে আমিও আমিও আচলতে সেই কাষ্টমাৰ হিচাপে এই কথাখিনি আচলতে বুজি পাওঁ। বুলি মই ভাবো আৰু মোৰ অনুসৰি এই যোনবিলাক চিষ্টেম আছে ছিষ্টেমবিলাক আচলতে তোমাৰ ৰবটৰ ক্ষেত্ৰতহে মানে কি হয় এইটো কনচিষ্টেণ্ৰ টো কথাটো বেলেগ। কিন্তু এই মানুহে সদায় মানুহৰ চিষ্টেম ফল' কৰিব লাগে গম পাইচা নাই। মানুহে সদায় এনেকুৱা চিষ্টেম দিব লাগে যোনটো মানুহে ফ'ল' কৰিব নোৱাৰে বা ফল কৰিবলৈ কৈ বিপদত পৰে হয় নে নহয়। এতিয়া সেই ক্ষেত্ৰত আমি সেই ক্ষেত্ৰতো আজিকালি যথেষ্ট দেখা পোৱা গৈছে এই কথাখিনি। গতিকে হ হয়।
ভুলতো চোৱা ভুলতো আমাৰ মানুহৰে আমি এতিয়া তুমি মই বিচাৰিছো যে আমাক এতিয়া কিবা এটা বস্তু তুমি এতিয়া আচলতে অনলাইন মাৰ্কেটিংটো এইটো কাৰণে হৈছে যে আমি কম সময়তে যিটো বস্তু পাওঁ সেইটো বস্তুয়ে আমাৰ ঘৰত লাগে পতাপত। আমি যদিহে ধৰা কিবা এটা বস্তু যদি আমি আনিব লগা আছে তেতিয়া আমি বজাৰলৈ গৈও আনিব পাৰোঁ কিন্তু অনলাইন ব্যৱসায়ীসকলে এইটো কাম কৰি দিছে যে আপোনালোক ঘৰতে থাকক ঘৰতে বহি পেলাই অৰ্ডাৰ দিয়ক জাষ্ট বস্তুতটো কি লাগে আপুনি আমাক জনাও আমি আপোনাক শু দামত আপোনাক ঘৰত দি থৈ আহিমগে সেই ধাৰণাটো লোৱাৰ লগে লগে আমি এইটো ভাবো যে আমি পইচা দিম আমি অৰ্ডাৰ দিছো গতিকে আমাক ইমানতো সময়ৰ ভিতৰত লাগিবই। সেই টাৰ্গেতটো ফুলফিল কৰি যাওতে নে কিন্তু কোম্পেনীয়ে এই যিসকল কাৰ্যকৰ্তা কৰি আছে যিখিনি ডেলিভাৰী বয়ৰ কথা আমি ক'ব পা সিহঁতে মানে ইমান এটা প্ৰেছাৰ সিহঁতে মাথাত লৈ ল'বলগীয়া হয় যে আ- আমাৰ আজি এইটো পাৰচেল দিবই লাগিব ডেলিভাৰ কৰিবই লাগিব নহলে কাষ্ট কাষ্টমাৰ ৰিভিউ বেয়া হব কাষ্টমাৰ ৰিভিও বেয়া হলে কোম্পানী বনাব বাৰু কোম্পানী বেয়া বনাওঁ হলে সিহঁতে কাম কৰি থকা পইচা কেইটাও হয়তো নাপাবলৈও আছে। তে
নাপাবলে আছে হয় সেইটোৱে কথা খিনি আছিল।
তেনেকুৱা কথাত মানে আমাৰ বৰ্তমানৰ ডেলিভাৰীসকলে বহুত বয়সকলে মানে বহুত এতিয়া। এক্সিডেণ্টৰ কথা দেখিবলৈ পাওঁ এতিয়া বিহাৰ বিহাৰৰ নিচিনা একদম জেগাবোৰত কি হৈছে ডেলিভাৰী বয়বোৰৰ দৰমহা বহুত বেছি। তাৰ কাৰণটো হৈছে এইটো তাত মানে একদম চুৰ দৰকাৰী এতিয়া ডেলিভাৰী বয় এটা যদি অকলে যদি পথাৰ মাজেৰে ৰাস্তা তাত যদি পায় নহয় কিছুমানে মানে দুৰ্বৃত্ত আহি পেলাই একদম আমাৰ ধমকি মেল দি মেলি তাত যিবোৰ বস্তু বহুত খিনি বস্তু লৈ আহেতো গোটেই বস্তু খিনি পেলাই মানে চুৰটাৰি। লৈ গুচি যায় গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ দেলিভাৰী বয় খনৰো। বহুত মানে অ মানে নেতিবাচক কিছুমান অপ অপকাৰ আছে বুলি আমি ক'ব পাৰিম।
আছে আছে আছে আছে নিশ্চিত ৰূপে আছে এতিয়া আহ এই কথাখিনিত। উম হয়। তই এইখিনিতে এ এতিয়া আজিকালি তুমি আহ আমি অলপ এই বিষয়টোৰ বিষয়ে আগবাঢ়। আগবাঢ়ি যে কথাখিনি যিমান খিনি কলা। কথাখিনি বৰ্তমান